হেল্ল'? হেল্ল, হেল্ল' শুনি পাইছ নে? হেল্ল'? হেল্ল'?
হয়।
হেল্ল'?
শুনি পাইছে?
অ', অ', এতিয়া শুনি পাইছোঁ।
আহ কি কৰি আছে?
আছোঁ এনে। তুমি কি কৰি আছা?
মই গছৰ তলত বহি আছোঁ।
উম।
ভিতৰত গৰম খবৰ, গৰম এতিয়া খবৰ ভাল বেয়া নাই গৰম।
অ, খবৰে, চবৰে একেই আৰু চবৰে গৰমেই আৰু গৰমে খাই দিছে।
উম, গৰমে খাই মানে শেষ কৰি পেলাইছে।
উম।
ৰাতিডাল বৰষুণ দি পেলাই যিডাল ৰ'দ দিছে।
অ, সেইটোৱেটো ৰ'দৰ পৰা কতো ওলাবও নোৱাৰি। যাম বুলি ভাবি আছিলোঁ, এফালে যাবই পৰা নাই দেখোন ইমান ৰ'দ। সোমোৱাই নাই বেলি সোমালে যাম বুলি ভাবিছিলোঁ।
উম হয় বাৰু, বেলি ছটা বজালৈকে নোসোমাই। উম ছটা বজালৈকে বেলি নোসোমাই।
এইটোয়ে বেয়া গৰম দিনত ক'তো যাম বুলি ভাবিবই নোৱাৰি মানে। নাই ঘূৰি ঘুৰিবলৈ গৈ সুখ পাওঁ নে ঘৰত থাকি।
ঠাণ্ডা দিনকেইটাই ভাল কিন্তু দেই।
দিন চুটি হ'লে ৰাতিটো দীঘল হয়, উম এইবা সেইটো কি বেষ্ট কা‌ মই ভাল পোৱা কাম এইটো।
ময়ো বেয়া নাপাওঁ আৰু দেই।
এনেই এলেহুৱা যেতিয়া শুই থকাই ভাল।
অ' এলেহুৱা বাৰু ময়ো সেই একেই।
উম।
অ' খালোঁ।
ঘৰত ভালেই?
উম ভালেই বাৰু তুমি?
ময়ো ভালেই দিয়ক।
উম।
চব মাহঁত ভিতৰত আছে ফেনৰ তলত মই বাহিৰতে বহি আছোঁ।
অ' আমিও বাহিৰতে বহি আছোঁ গছৰ তলত। ঘৰৰ ভিতৰত দেখোন থাকিবই নোৱাৰে আৰু আমাৰ ফালে কাৰেণ্টটো ইমান কাটে নহয়, গৈয়ে থাকে।
এইফালে যোৱা নাই বাৰু কাৰেণ্ট।
উম, আমাৰ ফালে গৰম দিন বুলি কলে কাৰেণ্টৰ প্ৰব্লেম। এ যাওহে ফেনৰ চুইচো দিওঁহে যায়ে।
কমপ্লেইন কৰিব ন।
এ কমপ্লেইন কৰিলেও আমাৰ এনেকুৱাই হয় কিয় বাাৰ আৰু।
উম কো নাই গৰম দিন যেতিয়া বস্তুবিলাক গৰম হৈ যায় ন। মিচিং বস্তু।
তাকেহে।
এতিয়া গৰমত পথাৰত ৰোৱনী বুলি ৰোৱনীয়ে হওক বা কট দালা মানুহক পথাৰত কাম কৰা মানুহে, কি কৰি জানো। হয়।
এই সান্দৰো আৰু ৰদত, জিৰণি নোলোৱাকৈয় যদি কাম কৰে হৈ গৈছে আৰু। াৰ পথাৰত এনেকুৱা গৰম।
জ্বৰত এইটো বৰ বেয়া এটা বেমাৰ হ'ব বা এনেই জ্বৰ এটা আহি আছে।
বুলি পানী খাব গা ধুব, তেনেতো বেমাৰ হয়।
গৰমে গৰমে ঠাণ্ডা পানী খাই দি একদম লগতে কুঁৱা পানী দি গা ধই
অ' অ'।
উম।
এতিয়া গৰমত বেলেগ এতিয়া বহুত ধৰণৰ বেমাৰ আহিবই আৰু। মানুহৰ পৰা আদি কৰি গৰু ছাগলী।
চবৰে বেমাৰ হ'ব, চবৰে জ্বৰ জ্বৰডাল বৰ বেয়া জ্বৰ আহিছে মানুহ নাযায় পতকৰে।
অ'। মোৰতো জ্বৰ হলে বুলি আৰু হৈ গল, চকুৰ পানীহে ওলাই থাকে। বহুত দুখ লাগি থকাৰ নিচিনা মোৰকে চকু পানী ওলাই থাকিব যেতিয়ালৈকে জ্বৰ ভাল নহয়। যেতিয়া অকমান কমে তেতিয়াহে অকমান ভাল হয় আৰু, চকু পানী নোলে কিয় ম জ্বৰ হলে চকু পানী উওললাবই আৰু, এক একম টেবলেট এনেকুৱা, পেৰাচিটামল খালেতো মোৰ ভাল নহয় অলপ ভাল খাব লাগিব।
উ এণ্টিবায়টিক চেটিবায়টিক চাব লাগে চাগে।
উম।
উম। তাকে।
আৰু টেবলেট খোৱা বুলি ক'লে আৰু মোৰ, টেবলেটেই খাব নোৱাৰো।
ধৰে একদম।
অ', আৰু এণ্টিবায়টিক ডাঙৰও ন'?
উম।
সেইকাৰণে। এ খাব নোৱাৰা হৈ যে!
আৰু কিছুমান গোন্ধ লালে যি কেনেকুৱা বমি আহে। কি মানে গোন্ধটো ইমান বেয়া থাকে।
অঁ, কিছুমান টেবলেট হওঁক বা ঔষধ হওঁক লিকুইড বৰ বেয়া গোন্ধ হয়। এ কফচিৰাপটো খাব আৰু, খালে নিচা নিচা ধৰা নিচিনা লাগে
অহ, অহ, অহ।
উম, জি টোপনী আহে খালে। উম, আপোনাৰ পঢ়া শুনা?
পঢ়া শুনা বাদ দিলো।
বাদ দিলে?
বাদ দিলো আৰু, কিমান পঢ়িম আৰু ন'?
উম, গৰমত পঢ় পঢ়া শুনাও মন নাযায়।
অঁ, তাতে গৰম বন্ধ দিছে যে।
উম, উম। সেইটোয়ে অ। গৰমত পঢ়া শুনা চ'ব বাদ দি দিছোঁ।
উম, এ পঢ়ি শুনি এনেও ডাঙৰ মানুহ হোৱা নাই ঔ।
এ কোনো পঢ়ি কিনে ডাঙৰ মানুহ হোৱা নাই। সটো সঁচা কথা। পঢ়ি পিনে ডাঙৰ মানুহ হ'ব নোৱাৰে মানুহ।
অঁ। পঢ়া শুনাই ডাঙৰ কৰিব নোৱাৰে কেতিয়াও।
উম, নিজৰ মাথাত যি আছে সেয়া কৰিলেহ মানে
অঁ, তাকেই।
উম।
পঢ়ি শুনি যে চাকৰিয়ে কৰিব লাগিব বুলি কি কথা আছে! তাৰ বাহিৰেও বহুত কাম আছে ন' কৰিবলৈ কাৰণে। উপাৰ্জন কৰা কাম বহুত। খালি ভয় লাজ নকৰাকৈ যাব পৰাটোহে ডাঙৰ কথা।
উম, মানুহক পইচাহে লাগে, পইচা কৰিবলে বিজনেচ কৰিব পাৰি। গাড়ী চলাব পাৰি, উম। উম। অকল পঢ়িলে ডক্তটৰ ইঞ্জিনিয়াৰ হৈ একো লাভ নাই।
উম।
ডটৰ ইঞ্জিনিয়াৰ বিলাকৰ একো কাম নাই নহয়, সিহঁতে ঘৰৰ ভিতৰত সোমাই সোমাই ধৰ সেয়া কাগজৰ ঔষধে লিখিব পাৰে। ইঞ্জিনিয়াৰ কি আৰু ঘৰহে বনাব পাৰে। বেলেগ বাহিৰা কাম কি জানিব।
অঁ, কাম কৰো বুলি কলে বহুত কাম আছে। খালি লাজ আৰু ভয় কৰিব নালাগে ন'! কিছুমানেতটো আৰু পিছফালে কোৱা মানুহ বহুত ন'। কিবা এটা কৰো ওলাই আহিলে মানে এ এই এইটোৱে কৰে কাম পঢ়ি শুনি। অঁ, বহুত মানে আৰু। উম। এইবোৰ হে কৰিলে, চাকৰি এটা নাচালি নেকি। তেনেকুৱা মানে কোৱা মানুহ বহুত ন'।
উম, আজিকালি মানুহৰ ভালতো কোনো নাচায়, চবে বেয়াই চায়।
সেইটোৱে আৰু।
কলিৰ য কল কি অৱতাৰ উ ভগৱান কলকি এই বিষ্ণুৱে কলকিপ এটা ল'লেহে ভাল হয় যদি আৰু
অহ
উ ভাল মানে ভালো সেইটো আৰু পৃথিৱীৰত অংশ হৈ গ মানুহ বুঢ়া হৈ মৰি আমি
হয় দিয়া
উম,
পিজা দিনকালো মানুহৰ আজিকালি কথাও কব নোৱাৰি উম খালো খাইছছো
এ আপুনি কিবা এটা কথা কওকচোন য ঘুচিয়াই কাটি মাৰি পেলাব উম একো কথা কবই নোৱাৰি মানুহে আজি খংটো নাকক উম,
আগতে ডাঙৰ বুলি সন্মান কৰিছিলো সৰু বুলি ন এতিয়া আজিকালি নাই আৰু অ', কবই নোৱাৰি মুখে ওলাই জ্ঞান দিব এনেকুৱা কৰে
উম সিহঁতে আমাকে বেছিয়ে জানাই ধৰ
উম আৰু ন জানিব কি আজিকালি সৰুৰ পৰা মোবাইল পাই ন আমিতো মোবাইলে নেদেখিছিলো উম বহুত জানে আজিকালি ল'ৰা ছোৱালীয়ে মইে আজি ইমান বছৰ মোবাইল চলাই আছো মোবাইলৰ বিষয়ে ইমান ভালদৰে নাজানো স তে জানে।
উম।
মোকহে ওলতাই শিক্ষা দিয়ে, এইটো এনেকে পালে।
হম।
আজিকালি ল'ৰা ছোৱালী বহুত জানে অ। আমিহে নাজানিছিলো, আমি আগতে মাৰ চাদৰৰ আচলত ধৰি ধৰি ঘূৰি ফুৰিছিলো এতিয়াতো ল'ৰা ছোৱালী অকলে অকলে ক'ত ক'ত পাইগৈ ঠিক নাই।
পোৱালি কি আৰু ঘৰ অকল ঘূৰা ফুৰাটোক ঘৰত মোবাইলৰ কথা জানিলে কিডাল হ'বনো ঘৰৰ কাম জানিব লাগিব নহয়।
অ', সেইটো এটা হয় বাৰু, আজিকালি ঘৰৰ কাম নকৰে, সেয়াই মোবাইলটো জানেই আৰু।
উম, উম। মোবাইলটো জানিব মুখে মো, ডাঙৰ ডাঙৰ। ডাঙৰ মানুহৰ মুখে মুখে তৰ্ক কৰিব জানিব।
একদম আৰু নকবা আৰু। উম।
উম, হুম।
কোনোবা সময়ত খঙো উঠে, কোনোবা সময়ত ভ বি হাহিব ওলাই আৰু।
একো ক'বও নোৱাৰে, আপুনি মাৰিব গ'লে আকৌ মাক বাপেকে আপোনাকে দোষ দিব।
অ', সেয়াই ডাঙৰটো হৈ পেলাই কিয় হাত উঠাব লাগে? সৰু হ'লেও জানো সৰু পোৱালি চাদটোক হওক, উম।
উম হ পাৰে মপ হম। উম, ভুকু এটা দিলেই পিঠি ৰঙা চিঙা পৰি উশাহ চুখাহ ল'ব নোৱাৰা হৈ যায়।
অ', বহুত বদমাছ আক' আজিকালি পোৱালি বিলাক।
বাহ, মাৰো মাৰো কে থাকে যে।
উম।
উম। অ', এই আমাৰ ইয়াত যে গাঁৱতেই ল'ৰা কেইটামান থাকে, একেবাৰে কাজিয়া থাকিলেই ৰ ৰ মোৰ লগৰটোক মাতি আছো। কিবা এটা কৈ আছো, এই দা লৈ খাৰু চাৰু পিন্ধি ঘূচিয়াবহে আহে আৰু। পোৱালিবিলাকৰ আজি সৰু সৰু পকেটত চুৰি থাকিবই আৰু।
অহ।
এনে ডাঙৰ কাম কৰে, পঢ়া কিবা এটা সুধিলে একো নোৱাৰেগৈ লাষ্টত।
উম।
মাক বাপেকক
তেতিয়া আৰু তেনেকে কলে মানে কি দাদাগিৰি কৰি থাকিব আহি।
উম, উম দাদাগিৰি
একদম মানে কচুগুটি অহ।
উম। পইচা চুৰ কৰিব ধৰ ঘৰৰ পৰা, মাকে থোৱা পইচা।
অহ।
লুকাই চুৰকৰি বেয়া বস্তু খাই, বেয়া বস্তু খা
উম, আজিকালি সৰু ল'ৰা ছোৱালীও ইমান মদ ভাং কেনেকে খাই পুৰে নহয় ড্ৰা লব আৰু, কত বা পাই ইমান পইচা, আমি দেখোন পইচাই নাপাইছিলোঁ। আমি এনেকে কি বজাৰত যাবলৈ চানা কেইটামান খাওঁ বুলি কলেই পইচা নাপাও।
পাঁচ টকা দহ টকা দিব আৰু স্কুল গ'লেই
আমি আগতে দুটকা এটকা পালেও খুছ হৈছিলো। এতিয়াৰ পোৱালি হাজাৰ টকা টকালৈ ঘূৰে ফুৰে। আমিতো হাজাৰ টকা অহ আমিতো হাজাৰ টকা দেখ খাই নাছিলো, আমি যেতিয়া সৰু হৈ আছিলো আৰু আগতে এতিয়া যেনেকে মানুহে ল'ৰা ছোৱালীয়ে মুখে মুখে তৰ্ক কৰে, আমিতো তেনেকে কব কবই নোজানিছিলো। আমাৰ কিবা এটা কলে আমাক কান্দিব ওলাই, ভয় লাগে, মানুহ দে
উম, কান্দিব ওলাই, পিতে আমাক আমাক আমাক আগতে আচলতে ভাল কাম কৰিলে পিটিছিলে যে মোক বাৰ দে এতিয়ালৈকে এতিয়াও পিটে ডাঙৰকে ডিগ্ৰী পৰি আছোঁ এতিয়াও পিটে বাৰু মাহতে সেইটো ভাল কাম কৰে মই বেয়া নাপাওঁ মাৰাৰক
নাই আজিকালি ল'ৰা ছোৱালী বিলাক অ', মাক হাতে বহুত লাই দিয়ে কি এটা মানে মৰম কৰোতে কৰোতে পোৱালিটো বহুত বেয়া হৈ গৈছে।
উম বেছি মৰম কৰে ন কি মৰমে লাই পোৱাই দিছে।
উম। আৰু মানে বেয়া কথা এটা কলে বা কাৰোবাৰ গাত হাত এটা উঠালে মানে নহয় সিহঁতে থাকে একো নহয় সৰু পোৱালি নাজানে হা উঠাই দিলে কিন্তু আমি দেখোন যেতিয়া সৰু হৈ আছিলো তেনেকে কওঁতে দেখোন আমাক বেয়া দিয়ে আৰু দেই মোক তোক পুৰা ঘৰৰ পাক পাক ঘূৰাই থাকে কেনেবাকে যদি ধৰা পাই বেয়া দিছিল আৰু দেই
উম।
এতিয়া লৰা ছোৱালী যি মুখখন চুকা আইতা হতকে সন্মান নকৰে কেনেকুৱা বেয়া বেয়া গালি দিয়ে
কাকো সন্মান নালয় সন্মান
উম সন্মান বহুত দূৰৰ কথা ঘৰ কেইটাকে একদম কেনেকে কথা
উম কাজিয়া লগাও লগাও কৰে থাকে
অহ কাজিয়া একদম গেজু কৰি থাকে।
দিয়ক হ'ব দিয়ক ন গৰম যি আৰু।
আৰু কিবা।
নাই হ'ব দিয়ক আৰু মইফে ভাত খামংগৈ মায়ে ভাতেই খোৱা নাই মায়ে মাতিয়ে আছে
অ', অ', যোৱা নহলে খাই থোৱা যোৱা কৰিবা ক'ল পিছত।
উম, উম।